এই এনেই দোকানত, তুমি? খবৰ ভাল?
অ', হয় নেকি? মই অ', এনে বহি আছোঁ দিয়া মোৰো খবৰ ভাল, তোমাৰ?
এ ভালে ভালে।
অ এ এনেই বহি আছিলো। অ', খালোঁ, ৰাতিপুৱাই খালোঁ, তুমি খালানে?
অ', খাইছোঁ মই।
অ হয় নেকি?
বাকী নিউজ নিউজ চাইিছানে নাই? বা ইমান বানপানী হৈছে ন।
অ', অ' হয়, নিউজ চাইছিলোঁ। ইমান বানপানী হৈছে, তোমাৰ এতিয়াতো এ।
উম, ইয়াতেও ইমান বৰষুণ, ইয়াতে ইমান বৰষুণ দিছে বাপ চাৰিদিনৰ পৰা চোন বৰষুণে দি আছে।
তাকে, এতিয়াতো তোমাৰ এই আৰু কলা হৈ আহি আছে। এতিয়াতো আমাৰ এই সেইফালেতো আৰু বৰ দিবই চাগে।
কিন্তু বৰষুণ দি কিনে ইয়াতে আৰু গৰমে বেছি গৰম দি আছে ন?
উম উম হয় হয়, মানে বৰষুণ দিলেওঁ মানে ঠাণ্ডা এনেকুৱা লগা নাই, গৰম গৰম ভাৱ আহি আছে। এতিয়াওঁ মানে সেনেকুৱাই হৈ আছে।
ভাল আছে।
অ, অ, হয়, উম উম, আজি অলপ ঠিকে আছে আৰু বতাহ -চটাহ দি আছে।
উম, অৰুণাচলত দেখিছে নে নাই?
অ, অ, দেখিছো সেইটোতো পুৰা বানপানী উম,
একদম পাহাৰীত একদম পুৰা মাটি চাটি একদম পুৰা তলত আহি আছে একদম গাড়ী চাদি একদম হিটো হৈ গৈছে
অ, চব তোমাৰ ঘৰ ওচৰত ডুবি গৈছে কেনেকুৱা হৈছে মানুহৰ আৰু তোমাৰ মাটি চাটি সৰি পৰিছে এনেকুৱা হৈছে তোমাৰ মানে এই যে চুইচ গেট। ন, সেইটো খুলি দিছিল যে সেইকাৰণে বাংলাদেশৰ পৰা খুলি দিছিল।
অ, আচ্ছা আচ্ছা আৰু। এই তোমাৰ কোনফালে বোলে চাইনাও আহিছে ন এইফালে বোলে
হা হা কি ক'লে
এই জাগাটো মাটিতো লৈছে বলে চাই নাই।
অ, অ, অ, হয় নাজানো সেইটোতো গম নাপাও এই তোমাৰ যে লনাৱালাত। তো পুৰা বানপানী হৈ আছেচোন তাত।
উম, বাপৰে ততেতো ইমান তাততেো ল লগাগাই নাই যে। টো গৰম দিন আছে বাপৰে তাতে ইমান ঠাণ্ডা। ব ঠাণ্ডা হৈছে বৰত ঠাণ্ডা আছে বতঠা অ সেইটোয়েতো
অ, আৰু এই আমাৰ মানে গুৱাহাটীতো মানে বানপানী হোৱাটো মানে এনেকুৱা কি হয় মানে মানুহে যে ৰাস্তাৰ যে নালাৰ।
উম, উম, উম, এই সেইকাৰণে বেছি হয় অ আৰু চাগ ডেম বিলাক খুলি আছে নেকি। এতিয়া সেইকাৰণে বেছি পানী হৈ আছে।
উম, উম, হয় সেনেকুৱাও হ'ব পাৰে নহয় তোমাৰ মানে জাবৰ চাবৰ যে মানে চাফাও নকৰে ন মাহত।
অ, অ, উম, আৰু ডেমটোও চোন এবাৰ খোলে ন সহন। তে ডেমটো খুলিলে একবাৰ পানী বহুত পানী হয়।
অ, বহুত পানী হৈ যায় চোন সেইকাৰণো তোমাৰ ডলাটো পানী ভৰি কিনে আহি যায় ৰাস্তাৰ ফালে
উম, আৰু অৰুণাচলত বেছিয়ে হৈছে।
উম, আৰু তে এই তোমাৰ যে কি কয় ৰুক্মিণী গাঁৱৰ ফালেো আৰু হয়। বানপানি হে তাতটো
তাতেইতো তোমাৰ গাড়ী ল'বই নালাগে তাতে তুমি এ কি কয় নাও ল'লে হলে এটা।
অ, অ, তাতে তুমাৰ ৰাবাৰ বৰ্ড যে ৰাবাৰ বৰ্ড চলাইছিলে মাজতে পইচাও লৈছিল। মানুহৰ পৰা। মানে অহা যোৱা কৰা সেইটো কাৰণে অ হয় হয় এই মই চাইছো আমাৰ মানে এই কি কয় তোমাৰ ছিক্স মাইলৰ ফালে কি হয় এই যে এটা যে কি গাড়ীত জেচ জি বি গাড়ী নাথাকে সেইটো গাড়ীত।
ত, উঠাইছিলে।
মানুহ চবে তাতে উঠি কিনা গৈছিলে যে। সেইটো চাই ইমান হাইি উঠি আছিল আৰু তুমি অ, হয় এ মইতো এবাৰ কলেজৰ পৰা আহোতে ফাঁচিও গৈছিলো তুমি এনেকুৱা ফাঁচিছানে বানপানীত।
এ নাই নাই কিন্তু স এইটো চাইছিলে নে নাই নাই যে ব্ৰিজত যে উঠি গৈছিল যে মানুহ বিলাক।
অ, অ,
ইমান বানপানী হৈছিল যে কিন্তু ব্ৰিজটো বনাইছে ঠিকে আছে মানুহ কিবা মানে বেছি। বে বানপানী হ'লে উঠি গ'লে হয়।
তাকে তোমাৰ নহয় এই ৰাতিতো মানুহ আছিল দুটা বজালৈকে আছিল বহুত মানুহ তোমাৰ পানী শ কোৱাই নাছিল ন এই মাজতে এই যোৱা বছৰ তোমাৰ বহুত বানপানী হৈছিল।
উম, এতিয়া কিন্তু তুমি এতিয়া অলপ ৰ'দ আছে ন এতিয়া যদি তুমি চাৰ ছাৰ্ভে ছাৰ্ভে যে ৰাস্তাটো তাতে যদি যোৱা ন এই তেতি পানী দেখিবা তাতেটো পানী হয় এইটো সৰু ব্ৰহ্মপুত্ৰ বুলিুলিয় ভাবে উম তাতেতো এনি টাইম পানী হৈ থাকে। যেনে আমি জি এম চি জাগা যে গৈছিলো জি এমি ৰাস্তাত পানী যে হৈ থাকে যে, অলপ অলপ এতিয়া তাত ভাল হ'ল এই এতিয়া সেই চাৰ্ভিত হয়।
অ', সেই সেইফালে তোমাৰ ৰাস্তা বনালে নেকি? সেইটো যে ৰাস্তাটো গাড্ডা চাড্ডা
অ', অ', বনাইছে বনাইছে। মই চাৰ্ভে মানে কি হয় নালাবিলাক নহয় বহুত সৰু সৰু।
অ', অ', সেইকাৰণে তোমাৰ ন অ' নালাটো সৰু থাকিলে হেনেকুৱাই হয়। সেইকাৰণে ডাঙৰ ডাঙৰ নালা হ'ল। আজিকালি তোমাৰ মাটিতো মানে অলপ চেপি দিয়ে ন চেপি কিনে সেই কৰি আছে মানুহে ঘৰ বনাই কিনে।
জাবৰা পেলাই একদম জাম কৰি দিয়ে।
উম, উম, হয় তাকে মানুহে
উম, আৰু মানুহে জাবৰ এই তোমাৰ বিল্ডিং ঘৰৰ মানুহে মানে জাবৰ চাবৰ চব পেলাই দিয়ে।
পেলাই দিব।
উম, উম, হয়। তাকে এই তোমাৰ ৰাস্তাৰ ফালে ইমান ডাষ্টবিনবোৰ আছে সেইবোৰত পেলাব লাগে ন।
তো ইমান ইমান ধুনীয়া ধুনীয়া মানে বনাই বনাই থৈ দিয়া। এই কাৰণেটো বাহিৰত গ'লে তুমি শ্বিলঙত চাবাচোন বেম্বুৰ একদম বনাই কেনেকৈ থৈ সিহঁতে।
অ', তাকে তোমাৰ বেলেগ জাগত বহুত চাফা আছে। আমাৰ ইয়াতে এনেকুৱা হৈ আছে। মানে মানে হ'লেও ডাষ্টবিন থ'লেও মানে মানুহে নকৰে।
এতিয়া খবৰটো পাইছে নে? বৰ্ণিঘাটত কিবা বোলে বনাই আছে বোলে। এইটো গেছৰ পৰা মানুহ কেঞ্চাৰ হৈ আছে বোলে।
অ', হয় নেকি?
উম, বহুত ভাইৰেল হৈ আছে এতিয়া।
অ', মই এতিয়া সেইটো গম নাপাওঁ। সেইটোও এনেকুৱা হৈছে বুলি। তোমাৰ এই এতিয়াতো তোমাৰ বানপানীৰ আৰুতো ছিজন আহিবই। তোমাৰ ব্ৰহ্মপুত্ৰৰ পানীও বাঢ়িব।
উম, এইকাৰণে ইমান পলিউচন হৈ আছে। বৰ্ণিহাটত মান মানে মানুহে কৈ আছে যে চবতকে চাফা জাগাটো মেঘালয় হয় আৰু বৰ্ণিঘাটত ইমান মানে ধুলি চুলি পলিউচন হৈ হৈছে একদম।
অ', তোমাৰ মেঘালয় ন বহুত চাফা জেগা। কিন্তু তোমাৰ বৰ্ণিঘাটৰ ফালে বহুত এই তোমাৰ কিবা কিবা কোম্পানী আছে ন, এইবোৰ আছে। সেইকাৰণে তোমাৰ বহুত পলিউচন হয়।
উম, উম, উম।
বহুত কিবা কিবিৰ কোম্পানী আছে চোন তাতে। তাৰমানে, তাতে বনাই ন কিবা কিবি, তোমাৰ সেইকাৰণে বহুত গেছ মাৰে এবাৰ মানে মই লগৰ ঘৰত গৈছিলো, তাতে দেখা পাইছিলো।
কিন্তু, জাগাতো ধুনীয়া হয়। মানে বস্তুখিনি বাহিৰৰ মানুহ আহি কিনে বেয়া কৰি আছে এইটো বস্তুটো।
হয়। সেইকাৰণেতো।
আৰু তাতে মানে এটা এই ব্লগাৰ আছিলে সেইটো মানে ভিডিঅ' বনাব গৈছিলে। তাক নহয় বকিছে যে কি কিয় বনাই আছা? কিয় বনাই আছা? সি কৈছে যে মই এনেই আহিছো বনাবৰ কাৰণে ভিডিঅ'। আপোনাৰ লোকে ইমান পলিউচন কৰি আছে ইমান বেয়া কৰি আছে। মানুহৰ কেঞ্চাৰ হৈ আছে।
অ', ভিডিঅ' বনাবৰ কাৰণে আৰু গাল-গালিয়ে পাৰিছে মানুহে? উম, সেইটোতো তোমাৰ ভালেই ন, ভিডিঅ' কৰি দিলে, ভাইৰেল হ'ব। তেতিয়া মানুহে গম পাব ন, কি কি হৈ আছে বুলি সেইবোৰ লুকাই থ'ব নালাগে ন, সেইবোৰ ন।
আৰে, ইহঁতৰ কামটো ৰখি যাব ন, সেই
অ, অ, সেইকাৰণে।
এ, চিক, চিকিউৰিটি গাৰ্ড বিলাক, আমি লোকেল মানুহক একো কৰা নাই। ইনষ্টাতো আহিছে আৰু এই গুৱাহাটী প্লাছতো আহিছিল চাগে। বা মানে বহুত পলিউচন হৈছে সেইকাৰণে মানুহে বেয়া পাই আছে।
অ', অ', হয়, তোমাৰ আৰু এই অৰুণাচল ফালে এতিয়া অৰুণাচলত মানে, এতিয়া এতিয়া এতিয়াও হৈ আছে ন। সে বানপানী
অ', অ', বানপানী হৈয়ে আছে।
তাকেই তোমাৰ এই ব্ৰিজ চ্ছীজ ভাঙি গৈছিল।
অ', গোটেই ব্ৰিটিছ আৰু ট্ৰেইনৰ এই পুল বিলাক একদম উঠি গৈছে ন
উম, উম, উম, হয়। এই তোমাৰ যে এটা যে ৰিলচত ভাইৰেল আছে যে দুজনী ছোৱালীয়ে। এ অৰুণাচলৰে হয়, এতিয়াতো ভিডিঅ' চিডিঅ'ও বনাব পৰা নাই। দুজনী উম দেখাই আছিল, ৰীলচত চাইছিলো
আৰু, মানে চাব লাগে ন এহততো যে মানে অলপ জাগা, চাগা, দিব লাগে থব এইখনো থাকিব কাৰণে, কি কৰি আছে বা
উম, সেই তোমাৰ জাগা চাগা মানে সেই সেইফালে এনেকুৱাই হৈ আছে।
আৰু, ইহঁতে মানে, পাহাৰী এৰিয়া হয় ন, সেইকাৰণে বেছি হৈ আছে সিহঁতৰ ইফালে
পাহাৰী এৰিয়া হয়, তোমাৰ মাটি চাটি সৰি আছে সেনেকুৱা হৈ আছে আৰু তোমাৰ ৰাস্তাৰ ফালেতো আৰু বান পানী হৈ আছে, আৰু আমাৰ ফালেও এতিয়া হবই অলপ দিনৰ পাছত হবই, তোমাৰ আৰু বৰষুণ দিব যে
সেইফালে, সেইফাললে, আমাৰ মানে আমাৰ এইফালে মানে পাহাৰ ইমান নাই ন আমি মানে, মাজত অলপ সেনেকুৱা টাইপত পানী পানীৰ চাইডতো নাই আমি আৰু পাহাৰৰ ইমানো সিটোত নাই সেইকাৰণে আমি বাচি আছো।
হয় তোমাৰ এই ব্ৰহ্মপুত্ৰৰ কাষত মানুহবোৰ থাকে যে সেইবোৰ
অ', তাৰে বাপৰে ঘৰ চৰ পুৰা ডুবি যায়, বাপৰে যেতিয়া মান তেতিয়া হয় একদম বান্ধ পানী হয়।
অ', আৰু সুকালেতো আৰু শুকাইে যায়, তোমাৰ শুখো মানে শুকান দিনতো উম গোটেই শুকাই যায় আৰু এতিয়াতো পুৰা ভৰি ভৰি যাব তাতে, তোমাৰ ৰাস্তালৈকে আহিব উম বহুত ভৰিব
একদম বৰষুণ দিয়ে জানাই, এইটো টাইমত টো উম বৰষুণ বৰষুণ দিয়ে অ',
উম, উম, সেইকাৰণে, তই এতিয়া বানপানীৰ এই তোমাৰ মানুহ বিলাকে যিহেতুৱে এইটো কৰে যে সেইকাৰণে নিজে, নিজৰ এইটো বিপদত উম উম, উম, হয় তাকে, সেইকাৰণে
সবে কৰে সেনেকুৱাই
উম, সেইকাৰণেতো এতাক চাই কিনে আৰু তোমাৰ এই বৰষুণৰ পানীত মানে খোজকাঢ়িলে মানে তোমাৰ এই যে জাল নলাৰ পানী যে আহি যায় তোমাৰ এই এলাৰ্জিও হৈ যায়, ভৰিত উম হয় মই
আৰু ইমান লেতেৰা জোৰ জোৰ তৰ পানী হয় ন, আৰু মানুহ বিলাকৰ নলা যে বনাইছে তো ট্ৰেইন বিলাক যে, বনাইছে তাতে মানুহ কিমান সোমাই যায়, ইমান ডাঙৰ ডাঙৰ জাগা আছে চোন সেইটো নিজে ভালকে বনাব লাগে
উম, তোমাৰ এই যে এইজনী মাইকী উম উম এইজনী ছোৱালীও, মাইকীও সোমাই গৈছিল।
উম্, মৰি গৈছে।
উম্, হয় তোমাৰ মানে দেখা নাপায় ন। সেনেকুৱা পানীত।
বানপানী হৈছে, দেখা পোৱা নাই। এইবিলাক বস্তু বনাব লাগে ভালকে ইহঁতে।
উম্, আৰু ফুটপাঠৈ ফুটাপাঠে দি মাজে মাজে তোৰ মানে কেনেকুৱা গাদ্ডা গাড্ডা আছে ন, ভালকে সেইবোৰো ভাঙি দিছে। আৰু বানপানী আহিলেতো সেইবোৰ ভাঙিয়ে যায়।
অ', মানুহ বহুত প্ৰব্লেম হয়, এইবিলাকৰ আৰু পাইছে ক'ত জানা এশ মিটাৰ দূৰত পাইছে। আৰু ডেড বডি পাইছে, মৰি গৈছে ছোৱালীটো মানে পানীৰ বেছি আছিল ন, একদম দবছ টো বেছি আছিলে। সেইকাৰণে প্ৰেছাৰতো বেছি আছিল। একে বাৰতে লৈ গৈছে তাইক।
উম্, সেইকাৰণেতো আৰু সেইকাৰণে ভয়ে লাগে। বানপানীত ওলাবই নালাগে ঘৰত
এইকাৰণে গাড়ী-চাড়ি চলালেও ন, এই বানপানী য'ত পানী হয় ন। তাতে একদম লাহে লাহে চলাব লাগে। নহ'লে ক'ত কি সোমাই যাব গমেই নাপাব।
চাইক হ'লে, তোমাৰ চাইলেঞ্চৰাত পানী- চানী সোমাই গ'লে আৰু বেয়াই হৈ যায় ইঞ্জিন। বাইক - স্কুটিৰ ইঞ্জিনো বেয়া হোৱাৰ চানসেছ থাকে। উম্, হয়। বহুত মানুহৰ তেনেকােৱা দেখা পাইছোঁ মইয়ো। পানীত মানে চলালে বন্ধ হৈ যায় ন।
অ', দিয়া ঠিক আছে, মই কল কৰি থওঁ। তোমাক অলপ পিছত অ', অ' দিয়া দিয়া।
উম্,